অঁ
আহ কি খবৰ
এ আছো
অ ভালে আছ নাই বহুত দিন কথা পাতাই হোৱা নাই
হয় হয় হয় কি খবৰ দিিছে মই আছো ভানে তোমাৰ খবৰ ত আছ
অ আছো দিয়ক ভালে আছো তাকে আজি গৰম বন্ধৰ প্ৰথম দিনা সেইকাৰণে দেৰি হ দেৰিক হলেও ফোন এটা কৰিলো আৰু
আমাৰো আজি গৰৱৰ বন্ধ বুলি হোৱাই হোৱা নাই
অ
আমাৰ আজি চব উ মানে চব কামে লেট লেট হৈছে আৰু মানে প্ৰথম দিন গৰম বন্ধ পাই ছো যে উঠাত দেৰি খোৱাত দেৰি তাৰ পিছত আজি দিনতো অকমান ঘৰুৱা কাম কৰিলো সেইকাৰণে মানে আজি অকমান আমাৰ লেট হৈছে আৰু এ আৰু চিন্তাতটো নাই কালি এই ৰাতিপুৱা দৌৰা দৌৰিটো কৰিব নালাগে
হয় হয়
স গলেও হ'ব সেইকাৰণে মানে এই আজি লাহে ধীৰে কৰি আছো আৰু কাম বিলাক
িকে দিয় কেতিয়া বাৰ অকমান সদায় নিয়মিত উদ দিনতকৈ অকমান বেলেগো হ'ব লাগে
হ মানে সদায় এটা হেৰি হৈ যায়তো অভ্যাসৰ নিচিনা হৈ যায় ৰাতি উ মানে চাৰি প্ৰস্তাটোো এনেকুৱা হৈ যায় এ এই দুদিন আৰু অলপ এইেইটো চিন্তা নাই আৰু
আৰু অ প্ৰেচাৰটো নাই এতিয়া
হয় হয় বাকী আৰু এতিয়া এ আৰু ম টিউচন চিউচন কত দিওঁ এই মানে ঘৰুৱা শিক্ষাটো শিকোৱাতো স্কুলৰ যিবিলাক হাতৰ কাম দিয়ে সেইবিলাকৰ কাৰণে এজন শিক্ষকৰ দৰকাৰ হৈছে মানে মাষ্টৰৰ সেইটোয়ে আৰু এই টো মাহত বিচাৰিব লাগিব মই মানে ল'ৰাটো অকণ ডাঙৰ হৈছে নহয় মনে এটা নোৱাৰোৱাৰৈছো আজিকালি আমাৰ দিনৰ নিচিনা নাই যে আজিকালি বহুত পঢব লগা হয় সেইকাৰণে মানে মই মই হৈছো এই ইমান দিন আগৰ পঢ়া আৰু আজিকালি ইংৰাজী মাধ্যম
সম্পূৰ্ণ বেলেগ হয় হয়
আমি আছিলোঁ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী সেইকাৰণে মানে কি আমি সিহঁতেক বুজাব নোৱাৰো যে
উম-উম আপোনাৰ আগৰ আগৰ যে দিছিলে টিউচন কিন্ত সেইটো কি হয়, আছেনে সেইটো
মোৰ ল'ৰাটোক আগৰ দিয়াত টিউচন টিউচন শিক্ষক গৰাকী মানে এটা সেই হেৰি হৈছে খ এটা কামত এ তেওঁ মানে হেৰি কৰিছে সোমাইছে সোমালে তাৰ মানে তেওঁ কামত পৰা আহোতে সাতটা বাজে সন্ধিয়া তাৰ পিছত ইয়াক শিকোৱা যোৱাতো তেওঁ তাৰমানে টাইম নাপায় আৰু ভাগৰি যায় মানে তাতে ছোৱালী মানুহ অহা যোৱা কৰোঁতেও বহুত টাইম যায়টো হয়েই কামটা মিলাব নোৱাৰে তেওঁ বেলেগ বেলেগ শিক্ষক চাব কৈছে আৰু এতিয়া আকৌ ঘবকে এজন শিক্ষক পোৱাটো ইমান সহজ নহয়-নহয়। সেইকাৰণে এই মাহটোত ভিতৰত ভাবি চিন্তি এজন এই মানে এনেকুৱা শিক্ষক এজন ঘৰুৱা শিক্ষক এজন বিচাৰিব লাগিব সি যাতে ভালকে পঢ়া শুনা খিনি আগবঢ়াই নিব পাৰে
অ', তাকেইটো ওচৰতে কোনোবা আছে চাগে ওচৰেৰে কোনোবা থাকিলে চাব বেছি দূৰ নহয় যাতে সময়খিনি মিলাকে
সেইটোৱে তাৰ মানে তোমাৰ ওচৰতো চাব লাগিব আৰু অকল ওচৰত চালে চালেও নহ'ব তাতে ভালকে তাক চাব পাৰে সেইটোৱে তাৰ অকমান দূৰে হওক যেনিবা অনা নিয়াতো কিবা এটা কষ্ট কৰি পেলাই কৰিব লাগিব কিন্তু মাষ্টৰজন যাতে কিবা ভাল মানে সিয়াক বুজাব পাৰে বা সিও বুজি পায় হেনক।
অ', মিলা হব লাগে আৰু হয়। আপুনিটো দুইচকীয়া বাহন চলাব জানে চাগে? আপুনিয়ে আনা-নিয়া কৰিব পাৰিব। অ', - অ', তেতিয়া হ'লে লে প্ৰব্লেম নাই হয়-হয়।
এই মাষ্টৰটো বিচাৰিব লাগিব আৰু এই মাহটোৰ ভিতৰত তাৰমানে সেইটো এটা মোৰ কাম আছে আৰু ইফালে তাৰ এই নাটকৰ কিবা কৰ্মশালাটো দুদিন তাতো যাব লগা আছে। তাৰপিছত আপোনাৰ দেউ দেউতাকৰ দৰেই অসুখ অসু মানে কাৰ কামত যায় সেইটো এটা আৰু লগতে ঘৰখনো আছে সকলো একেই দিয়াচোন।
অ', দায়িত্ব খিনিত চাব লাগিব আৰু
এহ মাকটোৰ ওপৰতে পৰে ন' ঘৰৰ মাইকী মানুহজনীৰ ওপৰত পৰে সেয়া আৰু
সম্পূৰ্ণ চাৰিওফালে চাব লাগিব আৰু মিলাই চলিব লাগিব আপুনি
হয়-হয়
অ',
পিছে তুমি পঢ়ি আছা চাগে আজি?
অ', মই অকমান পঢ়ি আছোঁ ৰব
পৰীক্ষা আছে নহয় তোমাৰ কালি?
অ', কালি নহয় পৰহি আছে।
অ', পৰহি আছে অ', গৈছিলে বাৰু কেইদিনমান আগতে কথাটো অ', মায়ে ইয়াৰ আগত ফোন কৰোঁতে কৈছিলা। মোৰ মনত পৰিছে বাৰু হঠাতে
অ' তাকেই আৰু গৰম বন্ধ বুলিও। এতিয়া গৰম বন্ধ পালন কৰিব পৰা হোৱা নাই। আৰু পৰীক্ষাটো শেষ হলেহে হ'ব।
আমাৰ -আমাৰ ঘৰত আহিব থাকাকৈ। মানে এতিয়া' তেতিয়া ভাল লাগিব। একেলগে এসজ খাব পাৰিম। লগো পাম ভাল লাগিব। এনেকুৱা এতিয়া ময়ও যাম। এনেকুৱাহে ভাল লাগে। তেতিয়া আহ-
যাম দিয়ক বন্ধতো। পৰীক্ষাতো শেষ হক তাৰপিছত একদিন ভালকে যাম।
অ' অ' অ সেইটো। দুদিনমান থকাকে আহিবা। ভাল লাগিব এই এইবিলাক থাকিব মানে আগতো মানুহে। মাহ দুোমাহ থাকিছিল। বিলগত মানে আলহী বনাইছো ত আজিকালি এইটো নাইকিয়াই হৈছে।
ইমান সময় নাপায় বাৰু সকলোৱে এইকেইদিন অলপমান সময় পালে মিলাব পাৰিম। মিলাব লাগিব আৰু
অ' তেতিয়াহে ম' মানুহৰ মৰম বিলাক থাকে ন কোনো কাৰো ওচৰত যদি নাযায়েই। এই তেতিয়া কেনেকে মানে সেই অ' সেইটোয়ে আমি সেনেকুৱা কৰিলে মানে কি হয়। আমাৰ বাচ্ছা বিলাকো যাব নোখোজে নহয়। এমি এমিহে যাব পাৰিব। কেনেে? আহিবা তোমালোকে তাৰপিছত আমি যাম। আমি বাৰু মৰিগাঁওতো যাম ফুৰিব। যাম-
অ' ভ নিকি?
হয় তাৰপিছত আমি আৰু গাঁৱৰ ফালেও যাম।
অ'
আমাৰ বহুত প্লেনিিং কৰি থৈছো। আৰু হেৰি বুলি ঘৰমৰ বন্ধ বুলি। হয়' হয় তম ঘ একো প্্ৰনিিং নাই নেকি?
অ' আমাৰ তেনেকে নাই ৰ'ব এইবাৰ ইমান ধেডা নাই। চাও তথাপিও মাজতে কেতিয়াবা ওলাই যাব পাৰো। এদিন দুদিন কিন্তু বাকী এতিয়ালৈকে ভাবা নাই আৰু
তোমাৰ ঊলৰ কামত বিক্ৰী হৈ আছে। ছাগে ন ঊলৰ
এইকেইদিন অকমান বন্ধ কৰিছিলো। ৰ'ব কেইদিন পৰীক্ষা বুলি ইমান কৰা নাই। অ' তেনেকে অৰ্ডাৰো অহা নাই। অৰ্ডাৰ এ' মাৰ বাইদেউ এজনীক বেগ এটা দিলো। পৰশি আৰু এয়া পৰ্দাৰ নিচিনাকে যে বনাই ফুলটো সেইটো -সেইটো বনাব দিছে ৰণী বাইদেৱে স টো বনাব লাগিব। আৰু বেলেগ তেনেকে অহা নাই।
ঠিকে আছে দিয়া। মই এখন সৰুকে দোকান দিম বুলিয়ে ভাবিছো। ৰবা তাত তুমি আৰু বস্তু খিনি ৰাখিবা। ৰাখিব পৰা যায় যদি চেষ্টা কৰি চাম কিবা কিবি অলপ সৰু সুৰা
উ হ
সনেকুৱা তেতিয়া সে অলপ এজ কামেৰি নচলে নহয় সেইকাৰণে মানে ভাব লাগিব আৰু অলপ
অ অ তাকেতো
উম, উম।
সুভ
উম, উম।